বাকি খবৰ
আছে আৰু ভালে তোমাৰ?
ভালেই কি কৰি আছ'
এ মই এ লগৰটো দোকানত আহিছিলুং
দোকানত কিয়?
এ কিবা কিবি খাই আছো কিবা কিবি চোবাই আছো
গুটখা খাই আছ'
এই এই নাই এইবিলাক নাখাওঁ মই এই বহুত স্বাস্থ্যৰ কাৰণে বহুত বেয়া না এইবিলাক বস্তু
অহ অ গোটকাটো স্বাস্থ্যৰ কাৰণে বহুত বেয়া পিছত ভিতৰত গৈ কেনে বেয়া কেঞ্চাৰ টেঞ্চাৰৰ হৈ যায় ন
তাত বোলে নিকোতৰ নামত কিবা মেকেলতা থাকে টনিক কঠিন নে যে বহুত বোলে স্বাস্থ্যৰ কাৰণে বহুত বেয়া বোলে সেইকাৰণে নাখাও এইবিলাক বস্তু
অ ঠিকে আছে এইকেইটা নাখাবা এইকেইটা নাখালে আৰু বেয়া
উম এগিতা খাবই নালাগে মানে এই ব গোটকা যোনটো বস্তু হয় না গোটাকা গোটকা ভিতৰত মানে তোমাৰ কাছ আছে ন কাছ বস্তুটো
অ অ
গ্লাছ গ্লাছৰ কাছ যোনবিলাক থাকে না সেইবিলাক মেচিনত ভৰাই একদম পাউদাৰ একদম মিহি পাউদাৰ বনাই মানে গুটখা ভিতৰত ভৰা ভৰাই দিয়ে মানে তো মানে বস্তু আছে না ধৰা গুটকাটো এইটো চ মুখত দিয়াৰ লগে লগে মানে অলপ চোবোৱাৰ লগে লগে মানে তোমাৰ মুখৰ যোনবিলাক ছাল আছে ন ছালৰ ভিৰত অলপ কাত কাত কৰি দিয়ে মানে কাত লগাই দিয়ে অলপ ত' তাৰ পাছত মানে গুটকা যোনটো নিকটিন বস্তুটো হয় না কেমিকেলটো সেই কেমিকেলটো সেই কাত খা কাটি যোৱা বোৰ জাগা খিনিত লাগি লাগি যোৱাৰ লগে লগে মানে তোমাৰ মানে অলপ নিচা মানে অলপ কিবা হেৰি অলপ ফিল হয়
অ সেইটোয়ে আতাও চাবা মানুহে বেছি এইটোয়ে খায় গুটকাই খায়
উম অভ্যয়া হৈ গ'ল যে
উম গুটকা গোটেই মানে নাইনটি পাৰ্চেনৰ পৰা এ হাণ্ড্ৰেত পাৰ্চেনট পৰা এইটি পাৰ্চেনট মানুহে গুটকা খায়েই
উম চোৱাই ছবেই চোবাই থাকে মানে
সেটোৱে এইটো বেয়া যে সেইটো মানুহে নাচায়
মই মই নিজে মোৰ দোকানত বিক্ৰী কৰোঁ এক দিনতে- দিনত চাৰি-পাঁচ পেকেট মান গোট কা শেষ হৈ যায়, ভাবা কেনে কিমান খাই মানুহে।
কি কবা।
মানে গুটকা, গুটকা-গুটকা ইণ্ডাষ্ট্ৰি যোনটো আছে। ত' মানে বহুত ডাঙৰ মানে বহুত প্ৰফিটেবল ইণ্ডাষ্টি হয়, তা'তে, তা'তে মানে তুমি তুমি মানে হেৰি কৰিব পাৰা মানে আমাৰ ফালৰ যোনটো কেঁচা মাল আছে ন' ধৰা- এ' চুপাৰী আৰু কিবা-কিবি লাগে ন।
অঁহ', -অঁহ', -অঁহ-।
মানে ইম্পৰ্ট এক্সপৰ্ট কৰিব পাৰিলে তা'তে মানে বহুত প্ৰফিট হয় তা'তে মানে।
অঁহ', -সেইটোৱেই। আজি ৰ'দো দিছে ন' তোমাৰ ফালে?
অঁহ', -আমাৰ ফালে ৰ'দ দিছে, অলপ গৰমো লাগি আছে মানে বেছিকৈ।
কিবা পথাৰত গ'লে মাছ পাম চাগে।
পথাৰত মাছ পাব লাগে মানে পানী বেছি আছে ন।
পানী কমিব লাগিছিল তো ৰ'দ দিছে।
উম' ৰ'দ দিছে, পানী লগে-লগে কমি নাযায় ন। উমঁ।
কোৱা এতিয়া কি কৰিম।
এই চোৱাচোন তোমাৰ আগফালি তাৰ এজন যাইছে তাক কিবা এ লাখ নাই দিয়া।
অঁহ।
বহুত মানে বেয়া হয় মানে মানুহটো।
কি কবা আৰু।
মই মানে বিজনেচ প্লেন এটা বনাই আছো মানে।
অঁহ', -কি বিজনেছ?
মানে এইটো আমাৰ যেতিয়া চুপাৰী ছিজন আহে ন' তো ধৰা আমাৰ অসমতো বহুত- মানে চুপাৰি গছজোপা আছে মানে বহুত খিনি আছে ন' তাৰ- উমঁ, চিজনটো অহাৰ লগে-লগে মানে ধৰা যাৰ মানে ডাঙৰ চাই কিবা হেৰি বগা- আছে কিবা-কিবি আছে ন' তা'ত যাই মানে বগ- বাগানটো মানে আগ, আগ, আগ, আগতিয়াকৈ মানে হেৰি- লম। তেনেকে কৰি কিবা মানে অলপ পইচা খিনি পইচা-পাতি দি।
হয়, এইটো ভাল হয় বিজনেচটো বুজিছা, লাভও থাকে তাৰ বহুত লাভ হয়।
আৰু পাছত মানে চুপাৰী খিনি আাৰ পাছত আৰু বাকী পেমেন্ট খিনি কৰি দিম সিহঁতক। তেনেকে ৰাখিম। মানে উম' চুপাৰী চিজনটো অহাৰ আগতে ৰাখিব লাগিব তেনেকা হ'লে। তেনেকুৱা কৰিলে- চবকে ধৰা এতিয়া বাৰিষা চিজন ন, মানুহে ইমান- পন কৰিব যাব নোৱাৰে না, ত' ধৰা যাৰ চুপাৰী বাগান আছে। তাৰটো চাগে অলপ প্ৰব্লেম চলি থাকিব ন' বাৰিষা চিজনত। ত' তেতিয়া টাইমত যাব লাগে, ক'ব লাগে যে তোমাৰ বাগান যোনটো আছে ধৰা বাগানত। এশটা চুপাৰী গছ আছে। এশটা চুপাৰী- ত' মই ইমান টকা দি আছো, ত' নেক্স- চুপাৰি হ'ব, তেতিয়া মই পাৰি লৈ যাম বুলি।
অঁহ', এইটো কৰিব পাৰা।
অঁহ', - ই মানা মানা কৰিব নোৱাৰিব, ধৰা এশটা, এশটা চ- চুপাৰি গছত তুমি বিশ হাজাৰ টকা দি আছা ন। ত' বিশ হাজাৰ- বিশ হাজাৰৰ কিবা হেৰিত তুমি আধা খিনি দি দিয়া মানে, অলপ খিনি দি দিয়া ধৰা পাঁচ ছয় হেজাৰ মান কেচ দি দিয়া মানে উম, কিবা হেৰি কে ৰাখি দিয়া আৰু অ, আৰু কৈ ক নেক্ ব তেতিয়া আমি চুপাৰ পাই লৈ যাম তেতিয়া তোমাক গোটেইখিনি পইচা দিম তেনেকুৱা কৰি ৰাখি ললে হ'ল। আৰু অ', মান কৰো মানে এটুকে কৰিম।
অ, ময়ো মই ময়ো ওলাই যাম এইকেটা মই চাম ক'ত ক'ত আছে চুপাৰি বাগান।
উম, মানে আমাৰ ফালে বহুত আছে ন' তামোল গছ গছজোপা খিনি মানে বাগান চাগান। ধেই আছে আমাৰ ফালে।
অ, এইটো কৰিলেতো ভাল হয়। এনে বহি থাকাত এইটো কৰা ভাল বহুত
মানে চিজেন টো চিজেন টো এতিয়াই মানে। য়া মানে এতিয়া এতিয়া অ, কনটেক মানে কৈ ৰাখি লব লাগিব যে তোমাৰ তাত কেইটা কথা। যে দচটা পাঁচটা যিমানে আছে মানে মুঠতে, কনা কৰিব নহাগ ম ৰা ৰাখি ল'ব লাগ মানে,
সেইটো এতিয়াতো পইচা পইচাৰ দৰকাৰ হ'ব।
অ, পইচা ইমান নালাগে ন আমি এডভান্স এডভান্স অলপহে আহি দিম সিহঁতক।
অ, এইটো কৰা ভাল হয়।
পইচা ধৰা পঞ্চাশ ষাঠি হাজাৰ টকা মান লাগিব মানে।
উম, ইমান লাগিব এতিয়া কৰ পৰা ওলাব ইমান পইচা?
এতিয়া তোৰ মানে মিলাব লাগিব কিবা কিবি কৰি।
অ, মই শুনিছো তুমি বোলে গাড়ী ললা।
অ, গাড়ী লৈছিলটো। মাত্ৰ ম এই থ্ৰী ফিফট।
অ, নতুন লৈছা নে?
একদম নতুন দিলাৰ পৰা মাত্ৰ নাই ওলাই আনিলো।
তেনেহলে তোমাৰ তাত পইচা আছেই হৈ যাব বিজনেচো কৰিব পাৰিম।
উম, গোটেই উ যিমান পইচা আছিলে গোটেইখিনি পইচাটো মই গাড়ীয়ে লৈ আনো। ক পৰা আহিম মানে কিবা কিবি কৰি মিলাব লাগিব। উম, দেউতা-দেউতা তাত খুজিব লাগিব যে দেউতা তাত আছে নে নাই? নহ'লে লুনে ততে লৈ লোম নেকি?
অ, লোন ললে হয় কিবা এটা দেখাই এটা লোন ভাল চাই এটা লোন লৈ
কিবা এটা দেখা যাওঁ যে লোন ল'ব যাতে মানে বহুত লাফ্রা হৈ যায় মানে।
লাফ্রাটো হ'বই অলপ পইচাটো যে দিব হা।
বহুত কিবা কিবি লাগে কি হয় বোলে,
সেইটোতো লাগিবই নহলে তোমাক কেনেই মানুহে লোন দিব।
খাজনা-খাজনা ৰচিত লাগে মাটিৰ। আৰু উম, পাট্টা মাটি লাগে আৰু কিবা কিবি লাগে বোলে।
কিবা তোমাৰ দোকান আছে বোলে শুনিছিলো।
দোকানতো আছে।
অ, দোকানতো দেখাই লোন এটা লৈ লোৱা হৈ যাব।
তে মোক লগে-লগে লাগে ন' ধৰা এইটো মাহৰ ভিতৰতে লাগে মোৰ পইচা খিনি।
অ, পাই যাবা।
মই শুনছো মানে মানে ইমাৰজেঞ্চি লোন যোনবিলাক আছে তাত মানে ইন্টাৰেষ্ট বেছি দিব লাগে আৰু মানে এক্সট্ৰাক কে লৈ যছো বুলি
অ অলপ অলপ ইণ্টাৰেষ্ট বেছি দি দিম একো নাই
ন বহুত বোলে ইণ্টাৰেষ্ট লৈ লয় আৰু কিবা কিবি হিড এন চাৰ্জে লকাই থাকে বোলে সেইটো এইবিলাক তাকে ভাবি যদি লোন ল'ম নে বেলেগ কৰবা পৰা ধাৰ লৈ ল'ম এইটো
এক কাম কৰো মই দেউতাক সুধি চাওঁ যদি দেউতা তত থাকে তেহ'লে মইয়ে লৈ লওঁ দেউতাৰ পৰা
কিবা ধাৰত লৈলো অলপ কিব পইচা টো ধৰা
উম
পঞ্চাশ জাৰ মান লৈ লোৱা পাছত লাষ্টত যেতিয়া ঘূৰাই দিয়া টাইম হব তেতিয়া ষাঠি হাজাৰ মান দি দিম আমি
অ এইটোয়ে কৰো দেউতাক সুধি চাও আজি কি কয়
অ ত সুধি চাবা যে এনেকা এনেকা কৰিম বুলি ভাবিছো ত এতিয়া পেচিডেণ্টো বেষ্ট আছে ত' মানুহৰ হাতত ইমান পইচা পাতিও নাই ত' এতিয়া য দি তেনেকা কৰি ৰাখ খি দিব পাৰো তেতিয়াহ'লে নেক্সট বাৰ যেতিয়া আমি চুপাৰি পাৰি কিবা বিকিব যাম বিকি আহাত ত পাছত সিহঁতক পইচা খিনি আমাৰ বহুত প্ৰফিট থাকিব প্ৰফিটটো থাকিবই
সেইটোৱে কৰা এনেই ঘূৰি থকাতকে এইটো ভাল হয়
কৰিব লাগিব কিবা এটা নহলে এনে বেকাৰ বহি থাকিলেটো পইচা নাহিব ন
উ খেতিটো কৰি চাই তুমি হা
খেতি আমাৰ খেতি নকৰোঁ মানে আগতে কৰিছিলে দেউতাই মানে মানে বহুত কষ্ট হৈ যায় ন কলে
অ যে যোনটো তোমাৰ খেতি মাটি আছে সেইটো হাল বোৱালে মাছ মাৰিব গ'লে হয় এইটো হাল বোৱালে নেকি
এইটো মানে যোনটো আমাৰ খেতি আছে এইটো মানে অলপ ওখ ঠাইত যায় তাত পানী মানে জমি নাথাকে যে মানে খুৰা আছে মানে খু খুৰাৰ লগতে খুৰাৰ খেতি পথাৰ আছে যে সেইকেইটাত মানে অলপ দ আছে যে জেগা খিনি তাতে পানী চানী জমি থাকে তাত আছে মাছ থাছ আছে
অ তুমি চাই আহিবা এদিন গৈ কিনে মাছ মাৰিব যোৱা এনেই ঘৰত বহি আছো মাছ মাৰিব মন গৈ আছে
আজিয়ে চাই আহিম গে বলা
আজি যাবা
উ অ গ'লে ওলাম মানে তোমাৰ অ মোৰ বাইক যোনটো আনিছো নতুন বাইক এইটোত টেষ্ট ড্ৰাইভিং ও কৰি আহিমগৈ
অ সেইটো কৰিব পাৰা এনেই আৰু বাইক লৈ আহি যাবা অলপ পিছত
বাই বাইক অ ফুল তেং কৰাই আনিলো আজি
অ অলপ পিছত আহি যাবা মোক কল কৰিলেই হ'ল মই আহি যাম
উম তুমি ক'ত আছা
মই এই ঘৰত শুই আছো
অ কি কৰি আছা আজি
এ এনেই ঘৰতে বহি আছো আৰু কি কৰিম একজাম দিছিলো
এক্জাম কিহৰ এক্জাম দিছিলা
এই মইতো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি কেনে ছাইন্সত পাছ কৰি কেনে মই ডি পামৰ কাৰণে এণ্ট্ৰেন্ঞ্চ একজাম এটা দিছিলোঁ
অ তাৰ পাছত ৰিজাল্ট কি হ'ল
ৰিজাল্ট আহিলে
কিমান পালা ৰিজাল্ট
ৰিজাল্ট ভালেই হ'ল ছেভেনটি টু পাৰ্চেটিজ আহিলে
বা বহু উ ভালেই আছে দেখোন তুমিতো চৰকাৰ চৰ চৰকাৰী কলেজত এডমিশন পাই যাবা তেতিয়াহলে
অ সেইটো পাম চাগে এতিয়া
এপ্লাই কৰিছা এপ্লাই কৰিছা
অ এপ্লাইটো আজি দি দিলো এতিয়া কৰিব আজি আৰু
আজি মানে জল্ডিকে কৰা মানে বেছি দেৰি হৈ গ'লে বহুত মানুহ আছে না
অ ৰিজাল্টটো কালি দিলে ইমান মানে হেৰি নহয়
কালি দিলে মানে জল্দি জল্দি কৰি চাব লাগে কেইটা বস্তু মানে তোমাৰ নিচিনা বহুত সিহঁতো আছে না আৰু ষ্টুডেণ্ট সিহঁতো ট্ৰাই কৰি আছে না ত তুমি যোনটো কৰিম বুলি ভাবি আছা এইটো কলেজতো পাঁচ দচজনে তুমি চিতেই নাপাবা চাগে এনেকুৱা মানে বহুত কম্পিটিশন আছে না আজিকালি
উম সেইটো
সেইকাৰণে একদম জল্ডি কৰি থৈ দিয়া উম
দাদাক কৰি আছো দাদাক কৈছিলো দাদা চব ডকুমেন্টছ চকুমেন্টছ লৈ গৈ
উম ঠিকে আছে মানে ইমাৰ্জেঞ্চি কৰি থৈ দিব লাগে এই কেইটা বস্তু
অ এইটো ইমাৰ্জেঞ্চি
উম
আৰু কোৱা ভাত পানী খালা
ভাত খাইছো খাই কেনে শুই আছো
কি দি খালা এ মই খাই এইমাত্ৰ
কালি দেউতা বজাৰৰ পৰা মাছ আনিছিলে মাছ বনাইছে
অ
ডাঙৰ মাছ কি মাছ বুলি
কি কি কি কি মাছ কি মাছ আনিছিলে
এইটো কি মাছ বুলি কয় এই কছ মাছ বুলি কয় যে আমাৰ গাঁৱলীয়া ভাষাত
অ কচ মাছ কচ মাছ অ
অ এইটো হা
কি কিমান কিমানটো ডাঙৰ
ডাঙৰ আছিলে মানে অলপ আনিছো কাটি কেনে দিছে
অ অ উম কিমান ত দচ কেজি মানৰ দচ কেজি মান হব নেকি কিবা মাছটোৰ যোনটো আছিলে
আমি আনিছো তিনি কেজি আনিছো
এই য যোন কেইটা মানে কচ নাথাকে এই কেইটাৰ মানে আনে কৰ' পৰা মানে সাগৰৰ পৰা আনে নে পুখুৰীতে থাকে মানুহৰ মানে
এইটো মইও নাজানো মই